হেল্ল'?
অ', হেল্ল'? অ', শুনিছো। উম, কি কৰি আছা? অ', ভাল দিয়া।
খোৱা বোৱা কৰিলে?
ফুৰিব নে কি হেল্ল'?
নাই, মাজতে গৈছিলো আপোনাৰ তেজপুৰলে। হেল্ল'? হেল্ল'? হেল্ল'? হাল্ল'!
হেল্ল'।
হেল্ল'। অ', অ', আপোনাৰ নেটৱৰ্কতটো বেয়া হৈ আছে হ'বলা। হেল্ল'? হেল্ল'? হেল্লৌ'। হেল্ল', হেল্ল'? হেল্ল' শুনিছে নে? হেল্ল'? হেল্ল'?